অ', ধ্ৰুপত ক
অ', এই, তই যোৱাকালি ফোন মাৰিছিলি যে। মই ভালকৈ কথা পাতিব নোৱাৰিলোঁ। কচোন, কি কৈ আছিলি?
অ', এই, মানে, এ, মই টেনিছ প্ৰশিক্ষক ত' মানে, মই কথা এটা কাৰণে ফোন কৰিলোঁ মানে, মইতো টেনিছ প্ৰশিক্ষক কৈ মানে কি হৈছে, আমাৰতো অসমত জানইচোন, টেনিছৰ মানে, একদমেই কুব নাই মই এতিয়া য'ত শিকি আছোঁ। মানে, লাগি আছে যে মই আজি-কালিৰ ভিতৰতে এৰি দিম, মানে কিন্তু, মোক কৈ আছে। দেউতা-মায়ে কৈ আছে যে, কৰি থাকা, কৰি থাকা। নোপোৱালৈ কৰি থাকা কিন্তু ক'তো নাই। টেনিছ ছৰ, সেইয়া আৰু ইফালে মই ডিগ্ৰীটোৱো মই নিজ নিজৰ ডিগ্ৰী টোও কৰা নাই। ডিগ্ৰী কৰিলে মই এন আই এছ কৰিব পাৰিলোঁ হয়। এন আই এছ মানে বাহিৰত গৈ পেলাই এক বছৰৰ এন আই এছ কৰ্ছ হয়। সেটো-সেইটো কৰিলে মানে চৰকাৰী চাকৰি পায়েই। কিন্তু চৰকাৰী চাকৰি আমাৰ অস অসমত নাই। মানে বহুত সমস্যা হৈ গৈছ এতিয়া মানে কি কৰা যায় মানে, কিবা আছে নেকি? তোৰ হেৰি মানে, বেলেগ কিবা হেৰিত কৰিব পাৰা?
ডিগ্ৰীটো কৰি ল! যদি তই ভাবিছ ত' যে নাই, তোৰ এনেকে স্কপটো নিমিলে, নহয় এনেকে নাথাকিব। তেতিয়াহ'লে তই ডিগ্ৰীটো পঢ়ি ল' না!
ডিগ্ৰী কৰিম ঠিক আছে ডিগ্ৰী কৰাৰ পিছত কিবা পামনে?
কিয় নাভাবি, তই ডিগ্ৰী কৰাৰ পিছত তইতো এতিয়া কলি যে ডি ডিগ্ৰী কৰাৰ পিছত তই এন আই এছটো কৰি লবি ঠিক আছে এতিয়াতো ডিগ্ৰী তই কৰি ল'লি, ত তিনি তিনি বছৰৰ ডিগ্ৰীটো হৈ গ'ল, আৰু তাৰ পিছত তই এন আৰ এছটো কৰি ললি কৰাৰ পিছত তই এ এপ্লাই কৰিবি। নিজৰ এয়া দিবি, যিহেতু তুৰ এক্সপ্ৰিয়েনছ আছে। এক্সপ্ৰিয়েনছ চাৰ্টিফিকেট আছে প্লাছ তই কাম জান তই খেলৰ বি- ৰে জান তেতিয়াহলে তোক কিয় নল'ব, আৰু অসমত ত‌ই কৈছ অসমত স্কপ নাই বুলি, এনেকুৱা নহয় স্কপ নাই, স্কপ আছে, কিন্তু কম আৰু সেই আৰু কি কয় ফাইভ পাৰ্চেন চিক্স পাৰ্চেন তেনেকুৱা জেগাহে আছে য'ত মানে তই এপ্লাই কৰিব পাৰ। এতিয়া সেই পা- পাৰ্চেন্টৰ ভিতৰতে বহুত কি কয় হেৰি থাকিব তোৰ নিচিনা পস্ট বহুত থাকিব ন তই এপ্লাই কৰিলে বেলেগত এ প্লাই অ- মোৰ মতেতো কি কয় বেলেগ ষ্টেটত এপ্লাই কৰ। কাৰণ বেলেগ ষ্টেট বিলাক অলপ সেয়া হয় কিবা ডেভল ষ্টেট হয় আৰু তাৰে স্কুল ইনষ্টিটিউচন যিমান আছে ইনষ্টিটিউশন কলেজ যিবোৰ আছে ডাঙৰ ডাঙৰ এইবিলাক তাতেও ত‌ই এইবিলাক পাই যাবি খেলৰ এয় বিলাক পাই যাবি স্পৰ্টছৰ কাৰণে সিহঁতৰ বহুত সেয়া থাকে, ফুটবল থাকে, ক্ৰিকেট থাকে টেনিছো থাকে বেডমিন্টন থাকে তে তাৰে কাৰণে কস্ট হিহঁত কেনিব লাগে তেঁত বাহিৰত মাথা মাৰ অ মই সেইটোয়ে কৈছো যে তই হেৰি কৰ কি কয় ডিগ্ৰীটো লৈ ল, ডিগ্ৰীটো লৈ লোৱাৰ পিছত অ ত যিমান দিন কষ্ট কৰিছ যেতিয়া সাধাৰণ ডিগ্ৰী টো লওঁতে তোৰ কি আৰু কষ্ট আছে
সেইটোতো হয়ে নহলে এইটো কৰিব পাৰি মই ভাবিছিলো মানে এটা সময়ত দুই বছৰ আগতে ভাবিছিলোঁ যে মই বি পি এড টো কৰো মান বে ফিজিকেল এডোকেছন, মানে তোৰ পৰ্ছৰ
তই আৰু এটা কাম কৰিব পাৰ আৰু এটা কাম কৰিব পাৰ তই তোৰ যিহেতু পাৰ্ট টাইম জব নাইন টু ছিক্স নহয় সেইটো পাৰ্ট টাইম জব হয়। তই এইটো কৰিব পাৰ যে অপেনত তই লৈ ল! অপেনত ডিগ্ৰীটো লৈ ল, তাৰ পিছত তই পঢ়। বিকজ, ময়ো তেনেকেই পঢ়ি আছোঁ। ময়ো এতিয়া এমবিএ তেনেকে সেইটো অপেনতে পঢ়ি আছোঁ ন'। মই এমবিএ কৰি তাৰপিছত ইফালেও মই জবৰ কাৰণেও মাথা মাৰি আছোঁ। জবো কৰি আছোঁ। তাৰপিছত, তাৰ লগ মই আকৌ গভৰ্ণমেণ্ট জবৰ কাৰণেও পঢ়ি আছোঁ। হয় নে নহয়, ময়োতো তেনেকেই কৰি আছোঁ ন'। মোক তই-তয়ো এনেকে কৰ যে, ডিগ্ৰীটো তই পঢ়ি থাক প্লাছ, তই নিজৰ জবটো কৰি থাক। গধূলিও মই যিহেতু কৰি আছোঁ কৰি থাক। পাৰ্ট-টাইম জবটো কৰি আছ। কৰি থাক। তাৰপিছত লগতে, উম, এ, কি কয়, যদি তই পঢ়ি থাক, কি, এনআৰএছত কৰিব তই পাৰে, পাৰ নেকি, পঢ়ি থাকি কিলে
এনআইএছটো, মানে, তোৰ আফটাৰ ডিগ্ৰীয়ে, মানে‌
আফটাৰ ডিগ্ৰী আচ্ছা। আফটাৰ ডিগ্ৰী হ'লেতো তেতিয়াহ'লে তই এইটোৱেই কৰ। তই পাৰ্ট-টাইম জবো কৰি থাক। প্লাছ তই পঢ়িও থাক
উম, উম। সেইটো, মানে, এনআইএছটো হ'লে, মানে, চবতে, মানে, চাকৰিটো পাই যায় আৰু
অ', পাই যাব। কি কয়, এনআইএছ কৰিলে তইতো পাই যাবি। ঠিক আছে। তই ফিজিকেল এডুকেচ কৈছ, ফিজিকেল এডুকেছনটো কৰ, কৰি ল!
অ', সেইটো। নাই, অপেটোত নহয় মই এইটো কৰিম বুলি ভাবিছিলোঁ মানে, অ', ইয়াতে সোণাপুৰত এখন আছে ইনচ ইনষ্টিটিউট। ধুনীয়া ইনষ্টিটিউট গ, চৰকাৰী হয়। তাতে মানে মই ভাবিছিলোঁ, কিন্তু
কিন্তু তাতে কৰিলে তোৰ সেয়া হ'ব, তাতে কৰিলে চাগে তোৰ ক্লাছ কৰিব লাগে।
অ', ক্লাছ কৰিব লাগিব। ক্লাছ
অ', ক্লাছ কৰিব লাগিল অ। তই তেতিয়া ভাৱি ল' যে তই বোলে, দিনত তই ক্লাছ কৰিলি, সোণাপুৰ তই গ'লি, আহিলি। তাৰপিছত তই দিনত তাতে ক্লাছ কৰিলি। ক্লাছ কৰি পেলাই আহি পেলাই তই আকৌ গধূলি সময়ত, তই নিজৰ পাৰ্ট টাইম জবৰ কাৰণে যাব লাগিব। তেতিয়া কষ্টটো তোৰ বেছি হ'ব। কিন্তু লাভো সেই হিচাপত হ'ব, যদি তই বি এফ এ কৰি ল'। বি এ ফিউ যদি কৰি ল'। কৰা-কৰাৰ পিছত তেতিয়া তোৰ মানে সমানেই তই তোৰ জবো কৰি থাকিলি, তই ভালকে ডিগ্ৰীটো লৈ ল'লি। তেতিয়া তোৰ কি হ'ব, তোৰ স্কপটো বেছি হৈ যাব, বাহিৰত বেছি দিছ স্কপ হৈ যাব। বিক'জ প্ৰেক্টিকেলি সেইবিলাক কাম কৰিছ অকল থিয়'ৰিটিকেলি নহয়, আমিতো তোৰ এতিয়া অ'পেনত কৰি আছ, আমি থিয়'ৰিটিকেলি কৰি আছোঁ। আমি প্ৰে্টিকেলি সেইবিলাক বস্তু অহ প্ৰেক্টিকেলী কৰিব হলে আমি নিজক প্ৰিপেয়াৰ কৰিব লাগিব। প্ৰেজেণ্টেছন দিবলে কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব নিজক ইমপ্ৰুভমেণ্ট কৰাব লাগিব আমি জানিব লাগিব বস্তু তেনেকুৱা সেয়া কিন্তু তই ত তোৰ ক্ষেত্ৰত যদি তই যদি ভালকে যদি শুনা পঢ়া এখন গভমেন্ট ইনষ্টিটিউটৰ পৰা কৰি ল তেতিয়াহ'লে আৰু কেছ নাই আৰু তই ভাল চাকৰিত কি কয় ভাল এটা সেয়া পাই যাবি আৰু ইনষ্টিটিউচনত পাই যাবি আৰু
সেইটো কিলে মানে কি হয় তোৰ এই স্কুল বিলাকত পাই যায় বি এড কৰাৰ পিছত তোৰ স্কুলত পাই যায় আৰু তাৰপিছত মাষ্টাৰ ডিগ্ৰী থাকে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছতোৰ সেইটো ছয় বছৰ লাগে বি পি এডত চাৰিবছৰ মাষ্টাৰ ডিগ্ৰী দুই বছৰ ছয় বছৰপেল ছয় বছৰ যদি মই দিব পাৰোঁ তেতিয়াহ'লে মই ভাল এটা দৰমা পোৱা এটা
তই চাৰি বছৰ কৰিব নালাগটো তই কি কয় ফুচিকেল চাৰি বছৰ কৰিব নেলাগে নেকি তিনি বছৰ কৰিব লাগে আৰু লাষ্ট ইয়ই গেপ দিব পাৰ।
আচ্ছ আচ্ছা আচ্চা
তেতিয়া তোৰ পাঁচ বছৰ হৈ যাব। উম তেতিয়া থ্ৰী প্লাছ টু হৈ যাব। আৰু তই যদি বোলে নাই ভাবিছ নে নাই বোলে চাৰি বছৰ তই কৰি থাকিবি তেতিয়াও তোৰ পাঁচ বছৰ হ বিকজ তেতিয়া তোৰ মাষ্টাৰত এক বছৰ হৈ যায়। কাৰণ ত এক বছৰ অলৰেডি কি কৰে ডিগ্ৰী
বুলিলি আচ্ছা।
উম তেতিয়াতো পাচ হব ছয় বছৰ নহয় সেইকাৰণে ভাবিছা যদি তই বোলে ভাবিছ নাই মই এনেকে স্কপ স্কপ পোৱা নাই এতিয়া মই বেলেগকে মাথা মাৰিব লাগিব।
নাই তোৰ মতে দি কি বেয়া মানে ভাল হ'ব মই মোৰ মানে মাথাটো কামেই নিদিয়ে কেতিয়াবা
অ মোৰ মতে মোৰ মতেতো সেইটোৱে কৈছো মই তোক ইয়াতকে বেছ কি ক'ব পাৰিম এতিয়া চা তই ভাল এটা জব কৰি আছ ঠিক আছে যিয়ে নহওক তোৰ তোৰ নিচিনা মানুহে আজিকালি সময়ত ভালকে নাপায়েই যব। ঠিক আছে কিন্তু তই কৰিব পাৰি আছ সেইখিনি কেপবিলিটি আছে সেইকাৰণেতটো কৰি আছ গধূলিয়ে কৰ বা দিনত কৰ কথা নহয় কিন্তু তই কৰি আছ ন তই যদি কৰিব পাৰি আছ তেতিয়াহলে ত দিনটো বহি আছ দিনটো নিজৰ কাৰণে সময় দিব পাৰি আছ সেই দিনটো এই পঢ়াৰ কাৰনটে এতিয়া তই ডিগ্ৰী টো লোৱা কাৰণে ডিগ্ৰী টো লোৱাৰ পিছত চাৰ্টিফিকেটখন পাই যাবি তাৰ পাছত শিকি আহিবি তাৰ পিছত এপ্লাই কৰ পুৰা এপ্লাই কৰ গুৱাহাটীটো এপ্লাই কৰ তাৰ পিছত তই বাহিৰত এপ্লাই কৰ তাৰপিছতোক ইটাৰভিউত মাতি ইটাৰভিউত ত দেখুৱাই দিবি যা এইবিলাক এইবিলাক স্কিল মোৰ আছে মই জানো মোৰ লগ আপনি খেলি চাওক মোৰ লগত সেৱা কৰি চাবকতিয়া তাতে ইাৰউ এনে পাছোৰ সখিন এক্সিৰিয়ে ন
সেইটো একসপিৰিঞ্চ মোৰ আছে তিনি ওচৰ মই কোচিং এটা আছোঁোৱে
কি তই এতিয়া যদি বোলে নাই সেইটো বোলে তই ভাবিব নোৱাৰ সেইটো ভাবি পেলাই নহব তেতিয়াহলে তই যেনেকে এপ্লাই কৰি যেনেকে তই খেলি আছ তেতিয়া তই সিঁচিব লাগিব বহুত কষ্ট কৰিব লাগিব আজি তই যেনেক
মানে এতিয়া উপায় নহ হৈছে অসমত ইমান মানে টেনিছৰ কমি কমি মানে বহুত কমি হৈছে কেতিয়া যে বাঢ়িব এতিয়া আকৌ ষ্টেডিয়ামখন আমাৰ ভাঙি দিলে ন
অ ষ্টেডিয়াম ভাঙি দিলে ষ্টেডিয়াম ভাঙাৰ পিছতো তাতে টেনিছ নহয়ে এতিয়া
আঠাইছত হ'বঠাইছ উন্ত্ৰিছ মান হ'ব
আঠাইছ ঊনত্ৰিশলৈকে তই আৰামছে ডিগ্ৰী লৈ ল আহিব পিবি তাত কেবল ডিগ্ৰী লৈ ল
তাকে তো
মানে আঠাইশ ঊনত্ৰিশ আঠাইশ বুলি কোৱাৰ লগে লগে ঊনত্ৰিশ লাগিবই
ঊনত্ৰিছ হ'বহ আৰু বনাই আছেহে এতিয়া তাকেত
এতিয়া জাষ্ট বনাই আছে বনোৱা আৰম্ভ কৰিছে স্কট বা কেতিয়া বনাই আৰু একেলগেতো হেংবাৰ কৰিব ন ষ্টেডিয়াম
হম
আমিয়ে থাকিম মানে কৈছে যিহেতু আমি মানে পুৰণা খিনিকে ল'ব
উম
ত এতিয়া তেতিয়ালৈ ৰখি থকা লৈ
নাই নাই তেতিয়ালৈকে তই তেতিয়ালৈকে ৰখি থকাতকে ভাল তই ধুনীয়াকে ডিগ্ৰী টো লৈ ল ডিগ্ৰীটো লোৱাৰ পিছত তোৰ টিমেণ্টো হৈ গ'ল প্ৰথম কথাটো তোৰ হেৰিটোও বাঢ়ি গ'ল চেলাৰিও বাঢ়ি গ'ল দ্বিতীয়তে তোৰ শিলচ বিলাকো বাঢ়ি যাও ত প্ৰেক্টিকেলি সবিলাক বস্তু শিকিব পাৰি আৰু শুনাবখন আ এইটো উম ভাল হয় আমাৰ লক্ষ আমাৰ স্কুলত দেখোন বি বিক্ৰম বিক্ৰমে লৈছিলে
অ বিক্ৰমে বিক্ৰমে কৰি ইটো ভালেই এতি
সিটোতো বহুত ভাল সি এতিয়া বৃন্দাস সি বহুত ভাল হে ইয়াত কৰি আছো
অ ভাল কৰিছিলো আৰু ভালেই তি সি মানে পিয়ই হৈছে মানে ফিজিকেল ইনষ্ট্ৰাক্টৰ সি বিয়ালৰ বিভাগতে মানে প্ৰচব খেলা চায়
সেইকাৰণে কৰি ল মোৰ মতেতো বিন্দাস কৰি ল ধুনীয়াকে কৰি ল কৰাৰ পিছত আৰু
তাকেতো মান কৰিম এইবাৰ কিবা এটা কৰিমে মুঠতে এইবাৰ কিবা এটা কৰিবই লাগিব এই এই বছৰতে ছাব্বিছ চনতে
অ কৰ কৰ এইটোয়ে এ এতিয়াই সময় কাৰণ তই উ নাই কৰিল কৰিল কাৰণোৰ সময় ৰৈ নাথাকে ন
সময় লৈ নাথাকি তাকেতো দে দে বাকী ভালে আছ ন
আছো আছো আছো
মাজে মাজে ফোন কৰিবি
কৰিম কৰিম দে হ'ব উম দে থৈছো